হেল্ল'
উম কি কৰিছা?
এই বহি আছো অ ভাইটি টোৱে দোকান অপেনিং কৰিছে বহি আছোঁ।
অঁ।
পথাৰ পৰা আহিলে নেকি?
উম।
কলে এতিয়া গোটেইখন ৰুই আহিব লাগিছিল আকৌ।
ইমান ৰ'দ দিছে।
অঁ।
ৰ'দ টো দিবই আৰু তেনেকেই যাব লাগে ন।
অ তুমি পাৰিবা নেকি যাবলে?
পাৰিম তোৰ কিহৰ গাঁৱলিয়া ছোৱালী ছোৱালী যদি তই পথাৰত যদি ৰ'দ দিলে যদি তই ৰুবলৈ নাযাওঁ তেতিয়া তই। ছোৱালী কিহৰ ছোৱালী তই?
উম ৰুই হোৱা পিছতহে ঘৰলৈ আহিছোঁ।
উম ৰ'দ দিলে বুলি গুচি আহিলে নহ'ব ন তই খেতিয়কৰ ছোৱালী যেতিয়া এটা মাটি ৰুই আহিব লাগিব।
ৰুই হোৱা পিছ ৰুই হোৱাৰ পিছত আহিছোঁ।
ৰুই হোৱা পিছত তই তুলিব লাগে কটীয়া।
উম তুমি তলিবাগেুন তুমি দেখুওৱা বা ফাৰ্ষ্ট।
তই তেতিয়াই কাইলৈ ৰুব পাৰিবি কঠীয়া তুলিব লাগে।
তুমি তুলি পেলায় ফাৰ্ষ্ট দেখুৱাবা তাৰ পিছত মই তুলিম বাৰু।
মই আমাক খেতি নাই মাটি নাই আমাক খেতি নকৰে সেইকাৰণে মই ইমান হেৰি
সেই খেতি নাই তোমালোকৰ অঁ।
তহঁতৰ মাটি আছে কঠীয়া তুলিব লাগে পিছত পিছদিনা সহজ হয় তই ৰুব পাৰিবি।
উম মই নাজানোঁ। কঠীয়া ৰুব লাগিব। বেয়া পাওঁ মানে।
ভৰিত দুখ পায় বুলি মানে কঠীয়া নোতোলঁ আৰু।
অঁ।
তই যেতিয়া এঘৰলৈ বিয়া হৈ যাবি তেতিয়া তোৰ কি কৰিবিগে তাত গই?
তুমি কৰিবা আকৌ আছা নহয়।
যদি তই ভৰিয় মাৰিব নোৱাৰ খুটি এটা পুতি লবি খুটিটো মাৰি যাবি।
হ'ব মোক শিকাব নালাগে।
শিকাব লাগিব কাৰণ এজনী ছোৱালী হৈ যেতিয়া কঠীয়া তুলিব নোৱাৰ।
এটা ল'ৰা হৈ যেতিয়া নোৱাৰা আলি দিবলে নোৱাৰা, কঠীয়া তুলিব নোৱাৰা, ডাঙৰি নিব নোৱাৰা তুমি কিহৰ ল'ৰা।
মইটো চব পাৰো।
উম দেখিছো।
বাদ দে সেইবোৰ এতিয়া। ভাত-পানী কিহে খালি?
দালি, ডিম আছিলে।
উম।
ডিমেই খাই থাক আৰু।
উম। আৰুনো কি খাম আও?
ৰাতি জোৰ চাবলে পঠিয়াই দিবি। মই একবাৰ খালো আকৌ এবাৰ খাই দিম। মাছ আছে পুৰা ভাজা মাছ। উহ তকালি তকালি মাৰি দিম লগত দালি। উম।
আজিও যাবা নে কি চাবলে?
আজি ৰ'দ দিলে, বৰষুণ দিলে যাম।
অ, বৰষুণ নিদিয়ে।
বৰষুণ দিলে যেতিয়া পানী বাঢ়িব তেতিয়া যাওঁ। এতিয়া পানী নাই পানী শুকাই গ'ল এতিয়া নাই মাছ।
উম। তাকে। কঠীয়া ডাঙৰ হৈছে নে?
কঠীয়া ৰুব পৰা হোৱা নাই আৰু লাগে।
উম। তোমালোকৰ পৰা পিছত নহয় আমাতকে বহুত পিছত পাৰিছে।
আমাৰ হেৰী আকৌ মানুহ ঢুকাইছিলে যে।
অ।
সেইকাৰণে আমাৰ লেট হৈ গ'ল কঠিয়া পৰা
হ'লেও মানুহ ঢোকাইছে বুলি নহয় তাৰ বহুত দিনৰ পিছতহে পাৰিছে।
পানী থাকিব লাগিব পানী নাই। কঠীয়াটো তিয়াই থব লাগিব কঠীয়াটো আমাৰ তিয়াই থোৱা নাছিলে ন।
অ। তাকে।
উম।
আলি-চালি দিবলে যাবা।
আলিটো আমি দিব নোৱাৰিম।
পাৰিবা।
আমি আলিত
ৰাতিপুৱা ৰাতিপুৱা। নহ'লে হাল বাবলে যাবা গৰু লৈ।
আমি গৰুৰ না আমি মডাৰ্ণ মানুহ আমি ট্ৰেক্টৰে হাল বাম।
উম, নোৱাৰো নেজানো বুলি ক'লেই হ'ল।
মানে গৰুৰ দ্বাৰা নহ'ব আমাৰ।
উম। ঘৰত ভাল চবৰে?
আছে আৰু।
উম। মাহঁতে কি কৰি আছে?
মাহঁতে শুই আছে, এতিয়া ফেন লগাই লৈ বিচনীয়ে বিচি বিচি পুৰা শুই আছে আও।
উম।
উম পাপু গ'ল নে আছে?
গ'ল গ'ল ৰাতিপুৱাই
গল, উম তহঁতৰ জ্ঞানৰ কি হ'লগে।
ভাল হ'ল, কি হব আও।
তাৰপৰা আজি মাতিছে নাই ৰাতিপুৱা।
কাক?
তহঁতক।
খেদিম মই ঘৰৰ পৰা, মতাৰ বাত ডে।
উম।
মাতিছে নে।
নাই অ'।
কেলে?
উম, কি কেলেই আকৌ'।
তহঁতৰ দুদিন লাগিবি আকৌ তিনদিনা ভালে হবি।
হ'ব।
কি হ'ব? কাইলে পথাৰ যাবি নে নাই?
অ, যাব লাগিব।
কেলে?
ৰুবলে।
ৰুবলে যাবি নে এনেই যাবি ৰিলচ বনাবলে আজিকালি। পথাৰত ৰুবলৈ নাযায় নহয়, পথাৰত ৰুবলৈ নাযায় নহয় ৰোৱনী। ৰিলছ বনা ব মিনি ব্লগ বনাব, তাৰ পৰা মানুহে ভাবিব পুৰা ৰুইছে আৰু।
উম, মোৰ মোবাইল চুবলৈ সময় নাই।
উম।
এদিন বনাব
ভিডিঅ' দুটা।
বনাবি মিনি ব্লগ চেল্ফিকে বনাবি চে।
অঁ।
চেল্ফিকে বনালে অলপ ভাল অকণ দীঘলকে বনাবি তেতিয়া মানে যেতিয়া পোন্ধৰ ছেকেণ্ড বনাই দিয়। লং চন কৰিলে তোৰ বাইশ ছেকেণ্ড মান হৈ যায়গৈ।
অঁ।
তই যদি বিশ বিশ ছেকেণ্ড বনা মানেই ত্ৰিশ ছেকেণ্ড বনাবলৈ চাবি। এনে ধৰিয়ে থাকিব লাগে কথা কথা নকও নহয়।
উম।
কাটি কাটি নহয়, তাই তাই লগত, টুকুৰা টুকুৰিকে নহয়।
এনেকে ঘুৰাবি এবাৰ চেল্ফি কে থাকে, বেগটো বেগ কেমেৰা কৰি এনেকে এইফালে হাতটো দি ঘৰাই লবি মোবাইলটো।
সবকে দেখাবি উঠাবি, ৰং এটা দিব লাগিব।
উম।
গাঁৱৰে ছোৱালী আমি, পথাৰতে থাকো।
তোমালোকৰ অন লগাব নেকি?
ইএছ।
অ'।
এই সৰু সৰু গৰুৱে বোৱা কেইটাক মানে সৰু, সৰু মাটি গিদৰা গৰুৱে দি দিব ৰুব মায়ে তাৰ পৰা বাকি, ট্ৰেক্টই বোৱাই ৰুৱণি মাতি দিব। তাৰপৰা, ৰুই ৰুই পেলাই কমপ্লিট
অ'।
বতৰটো গোটেই কোলা, মূলা কৰি আহিছে, বৰ ধুনীয়া বতাহ মাৰিছে অ'।
অ', ইমান ৰ'দ ইয়াত।
দিন ডাল পুৰা ৰ'দ।
উম। মই তলতে শুই আছো আৰু তিৰপাল এখন পাৰি।
উম।
অঞ্জজনাই ফুন কৰিছিলে অঠনি।
তাৰপা
তাকে আৰু, পাগলীজনী অ' ফতোৱা কথা কৈ থাকে।
কিবা ভাল খ, ভাল খবৰ আছে নেকি?
হেই, নাই।
দিয়া নাই।
এনেই আৰু বেকাৰ প্ৰেংক কৰিছিলে।
কি কৈছিলে?
কি কব আৰু, প্ৰেগনেণ্ট বুলি।
নাই, সঁচা বুলি ভাবি
অ', মোক সুধিছে, মই বোলো অ' হয়। তাই কৈছিলে জানো, মই পিল খাবলৈ কলে সঁচা কথা।
উম।
পাগলি অলপ।
উম।
পিছত তাইৰ মূৰ বিষাইছে, তাৰপিছত ত' ওচৰত নাই যে বোলে নহ'লে বোলে ভাল লাগিলে হয়, তই মাথাতটো পিটি থ আহিছোন হা। কেনেকুৱা ফটোৱা কথা কৈ থাকে নহয়।
উম, ভালে লাগে গোটেই ককাই-ভাই লগতে খাই নহয়।
উম' নাথাকে নহয়, বেলেগ বেলেগ ঘৰ সেইকেইটা নাথাকেই।
অ।
অকল বেলেগ এহাল থাকে সেহঁতৰ লগত।
অ' মা, বাই লগত থাকে নেকি?
হা?
ল'ৰাটো বাপেৰৰ লগত থাকে নেকি?
ওহোঁ। লৰাটো লখিমপুৰতে থাকে হি।
অঁ।
টমটম চলাই।
উম'।
মাজে মাজে যায়, শনিবাৰে, দেওবাৰে। মাৰ ঘৰত যোৱা কথা আছে মিতি কৰিবলে।
মা ঘৰত, কেতিয়া যাব?
এইকিদিনতে দেওবাৰলে যাব চাগে।
অঁ। এইটো জানো কি নিয়ম মিটিং কৰা।
কৰিবই লাগিব।
মিটিং কৰিলে খৰচ ধেই হয়।
উম'।
গাই পতি পেজেণ্ট নিব লাগিব, তোৰ কম দামি দিলেও নহ'ব।
কোনে কৈছে বাও, কি অদৰকাৰী কথা মিট টি কৰিলে পেজেণ্ট নিব লাগে বুলি।
কেলে মিটিং কৰিলে কি পেজেণ্ট নিদিয়ে নে কি নো?
উম' নালাগে, আইও ডাঙৰ মানুহ আহে ন।
উম' প্ৰথম যাব, প্ৰথম গ'লেতো কিবা এটা দিবই লাগিব। নিদিলে একো কথা নাই, কিন্তু নিদিলে নিদিলে বদনাম ওলাই যাব যে, এ একো এটা নিদিলে গ'লো চিকটা মানুহ ঘৰ। কেনেকুৱা ল'ৰা পালে, কেনেকুৱা ইহঁতৰ গাব ন' কিবা কিবি।
অ' মানে আমাৰ ঘৰৰ পা গলে। তাৰ মানুহে দিব লাগিব, তাপা আহিলে ইয়াৰ মানুহে দিব লাগিব, হয় বাৰু।
উম' খৰচ ধেৰ এটা, কিছুমানে নিদিয়ে আও। যদি তহঁতৰ ঘৰৰ পা দহ দহজন মানুহ আহে, তেতিয়া পাঁচ হাজাৰ টকা চোনা লাগি যাব ন?
উম'।
আকৌ গামোচাটো বেলেগকে।
অ'।
মিটিৰ নহওঁ দেই মই।
উম' অহ' কি কৰিবা আৰু হে।
পাঁচহাজাৰ টকা পোন্ধৰ দিন খাব পাৰিম।
ইমান চিপচ দেই।
উম'।
পোন্ধৰ দিন বহি বহি খাব পাৰিম, পাঁচ হাজাৰ টকাত।
উম'।
মিটিৰ কৰিলেতো ঢেৰ লাগি যাব, চুনা লাগি যাব।
নিয়মটো কৰিবই লাগিব।
নিয়মটো মানে, তহঁতৰ অকল মাকে-দেউতাকে আৰু দুজন মানুহ পঠিয়াই দিবি মিতিৰ কৰিব আজৰি।
উম।
এই পালি-পোহা এসোপা আনি গাড়ী আনি। খোৱা-বোৱা খৰচটো আছেই। চাহৰ লগত কিমান খৰচ হ'ব, মিঠাই-চিঠাই পৰা ধৰি, আকৌ এ, হ'ব দুইঘৰে হ'ব তহঁতৰো যাব, আমাৰো যাব। তাকে ব্ৰইলাৰ খোৱালেও নহ'ব, খাছি খুৱাব লাগিব, হাঁহ খুৱাব লাগিব।